হেল্ল অ কি কৰি আছা
অ কি কৰি আছা
মই শুই উঠিলো তোমাৰ অলপতে
অ এই মইয়ো তোমাৰ অলপ আগতে শুই উঠিলো মোক চোখ ধুই এতিয়া এনেই আছো ৰবা বাকী চাহপানী খালা নেকি
এ নাই নাই তোমাৰ এই উঠি পেলাই অলপ মানে মোবাইলটোকে চাই আছিলো।
অ হয় হয় বাকী পিছে খবৰ খাতি কেনেকুৱা
খবৰ পাতি ভালেই এই তোমাৰ এ কিবা এইকেইটা দিন আৰু বন্ধ দিন চলি আছে যিহেতু তাকে অলপ মানে আৰু মনোৰঞ্জনৰ মাজতে কটাই আছো আৰু এতিয়া আৰু কলেজ চলেজ খুলিলেতো আৰু আৰু গোটেই মানে তোমাৰ কলেজতেই যাওঁতেই মানে দিয়া হৈ যায় আহি পাওঁতে পাওঁতে এইকেইটা দিন অলপ আৰু এনে ভালদৰে কটাই আছো
তাকেই-তাকেই বাকী কি বুলি কয় এই তুমি যে ক'লা মনোৰঞ্জন কৰি আছা ত ত সেই তাৰে ওপৰত এটা অৰ্থ মনত পৰিল আমাৰ যে এই ধৰি লোৱা আমাৰ কাৰণে যি হাঁহি। বা আমি সুখী থকা আমি সুখী থকা বা হাঁহি থকাৰ গুৰুত্ব কিনো আমাৰ জীৱনত
সুখী থকা আৰু হহ হাঁহি থকাৰ মানে গুৰুত্ব বহুত বেছি দিয়া দশ্ট, মানে আমি যদি হাঁহি না থাকো বা আমি যদি সকলো কথাতে মানে দুখ লবলৈ, লওঁ তেতিয়াহলে মই ভাবো আমাৰ বহুত ধৰণৰ মানসিক ৰোগ হব পাৰে, তোমাৰ তাৰে এটা মই ডাঙৰ উদাহৰণ দিওঁ মানে এটা এ এংজাইটি বুলি যি বেমাৰ আছে সেইটো হয় তোমাৰ সেইটোত মানে তোমাৰ মানুহ মানুহে মানে চিন্তাতে থাকে মানে অকল মানে অ, আৰু মানে ভয় খ‌ ভয়-চয় কৰি থাকে মানে এনেকুৱা হৈছে মানুহৰ মানে তোমাৰ হেৰিতটো মগজুতটো যে মানুহক দেখিলে ভয় লাগে এনেকুৱা এনেকুৱা বেমাৰ হয় ত' মই ভাবো সেইকাৰণে আমি সুখী থাকিব লাগে, যিমান দূৰ মানে আমি হাঁহি থাকিব লাগে ধৰা হাঁহি থাকিলে, আমাৰ বেমাৰ-আজাৰ মানে দূৰ হয় আৰু লক্ষ্মীনাথ বেজবৰুৱা দেৱে মানে কৈ গৈছে যে হাঁহি থাকিব লাগে বুলি। আৰু তোমাৰ এই মানে এতিয়া তোমাৰ ধৰা আহ হাঁহিটো মানে সকলো কথাতে হাঁহি থাকিব নোৱাৰে দিয়াচোন কিন্তু মই যিমান দূৰ জানো তুমি যদি ধৰা দিনটোত যদি তুমি অলপ সময় হলেও যদি এনে, এনে হলেও হাঁহি থকা যদি তেতিয়াও বোলে তাৰ উপকাৰ আছে মানে আৰু বাকী মানে মানে সকলো কথা মানে মনত লব নালাগিব, দুখ লব নালাগিব কাৰণ আজিকালি তুমি জানাই তোমাৰ এই ডিপ্ৰেশছন আৰু এইবোৰ মানসিক ৰোগবোৰ বহুত বাঢ়ি গৈছে মানুহ মানে অলপ মানে কিবা দুখত গ'লে মানে ডিপ্ৰেশচনত পৰে মানে ত সেই, সেই সেই বস্তুটো সেনেকুৱা। আমি মানে হাঁহি থাকিব লাগিব আৰু জীৱনটো যিহেতু দুদিনীয়া তাতে যদি আমি এতিয়াতে ধৰা আমি যদি বেমাৰ আজাৰ লৈ থাকো তেতিয়াহলেতো মানে আমি মৰা পৰ্যন্ত মানে আমাৰ বেমাৰ থাকিব আৰু আমাৰ বেমাৰতহে তোমাৰ টকা পইচা খৰচ হব কাৰণ সেইকেইটা বেমাৰৰ মানে তোমাৰ মানে ঔষধ বহুত দামী আৰু মানে আৰু মানে ভালো নহয় সোনকালে, মানে বহুত ঔষধ খাব লাগে তোমাৰ দীঘলীয়া মানে ঔষধ খাব লাগে তেতিয়াহে ভাল হয়। গতিকে সেইকেইটাত পৰাতকে মই ভাবো সুখী থাকিব লাগে আৰু হাঁহি থাকিব লাগে আৰু।
অ হয় মানে আমাৰ জীৱনত মানে গুৰুত্বপূৰ্ণ, গুৰুত্বপূৰ্ণ ভূমিকা কিন্তু বহুতখিনি আছে কিন্তু। কাৰণ আমাৰ জীৱন এটা সুন্দৰ পৰিচালনা কৰি আাৰ কিন্তু সেই হাঁহি যিটো হাঁহি আমাৰ মুখত যদি একদম সুন্দৰ হাহি বা তোমাৰ এই যিটো সুখী হৈ থকাৰ যিটো তোমাৰ মুহুৰ্ত বা তোমাৰ যিটো ক'বলৈ গ'লে আৰু, একদম মানে তোমাৰ যিটো তোমাৰ গুৰুত্ব সেই গুৰুত্বটো অসীম আৰু ক'বলৈ গ'লে। মানে এই যিটো হাঁহি নথকা বা তুমি যি সুখী নথকা। এনেকুৱা হলে কি হব তোমাৰ ধৰি লোৱা, তুমি বাৰু হাঁহি নাথাকিলে বা তুমি বাৰু সুখী নাথাকিলে এনেকুৱা ক্ষেত্ৰত তোমাৰ কি হ'ব এই তুমি ধৰি লোৱা সৰু সৰু কথা যিবোৰ আছে সেই সৰু সৰু কথাবোৰৰে তুমি সুখ নাপাবা, এই ধৰি লোৱা আগতেও যিবিলাক তুমি সৰুতে, যে সৰু থাকোঁতে যেতিয়া আৰু তুমি যেতিয়া সৰু আছিলা অ' সৰু থাকোঁতে যেতিয়া অ' দেউতাৰ পৰা, মাৰ পৰা বা যাৰে পৰা হওঁক আৰু এটা চকলেটে হওঁক বা তোমাৰ পইচাই হওঁক অ' দহ টকা, বিশ টকা, এ-এটকা এক টকাই হওঁক বা যিকোনো বছ সৰু সৰু যিবিলাক সুখী সুখী হোৱা বস্তু সেইবিলাক যেতিয়া পাইছিলা ন' সেইবিলাক মানে কি হয় তোমাৰ আ, সেইবিলাক অ' পোৱালে মানে যিটো তোমাৰ আনন্দ আছিল আৰু, এতিয়া মানে সেই আনন্দটো মানে এতিয়া মানে নাহে আৰু ক'বলৈ গ'লে মানে এতিয়া মানে সেই তুমি চাগে যিটো সুখী হৈছিলা আগতে, সেইটো সুখী চাগে এতিয়া সেইখিনি নোহোৱা আৰু। ত' মই ভাবোঁ আমি মানে আমি যিমান পাৰোঁ আমি সুখী থাকিবলৈ চেষ্টা কৰিব লাগে কাৰণ আমি সুখী থকা মানে কি আমাৰ যিটো যিবিলাক আমাৰ ক'লা ন' আমাৰ যিবিলাক মানসিক স্থিতি বা মানসিক যিটো চাপ, সেই মাহসিক চাপটো বহুত খিনিয়ে মানে আ, মানে ঠিকে থাকিব যদিন তুমি অ-অ' মানে এনি টাইম আৰু দুখত বা ধৰিলোৱা আ, এনি টাইম তুমি ধৰি লোৱা সে আৰু ডিপ্ৰেছনত থকা বুলি কয় যে, যে দুখতে পৰি থাকে বা মানে বে-ভৱিষ্যতৰ চিন্তা ক-কৰি থকাতে যায় বা তোমাৰ ধৰি লোৱা মানে কি হ'ব, কি নহ'ব, সেইবিলাক চিন্তাত বা ধৰি লোৱা অন্য যিবিলাক কামৰ চিন তা হওঁক বা যিকোনো ধৰণৰ চিন্তা হওঁক, এই চিন্তাতে যে তুমি আ, ধৰি কিনে বহি থাকা তেতিয়া মানে কি হ'ব তোমাৰ মানে জীৱনৰ যিটো সুখ বা জীৱনৰ যিটো তোমাৰ আনন্দ সেই আনন্দটো উপভ-উপভোগে কৰিব নোৱাৰিবা। সদাই মানে সেই দুখতে তুমি আ, মোহাৰি যায় থাকিবা আৰু, ত' মই ভাবোঁ আমি যিমান পাৰোঁ আৰু, যিমানখিনি আমি চেষ্টা কৰিব পাৰোঁ আৰু, সিমানখিনি আমি হাই থাকিবলৈ, মানে আমাৰ দুখতো জানাই তুমি আমাৰ কিমান মানে জীৱনত দুখ আহি পৰে আৰু কেতিয়াবা কেতিয়াবা বা বহুতেই বহুতখিনিয়েই দুখ দিয়াচোন কিন্তু হ'লেও আমি তথাপিও আমি সদায় মানে হাঁহি থাকিবলৈ বা বা তোমাৰ এটা মানে মানে সেই দুখবোৰক মানে যাতে আমি আ, মূৰত বেছি চাপ নিদিওঁ আৰু সেনেকুৱা মানে ভাবি কিনে আমাৰ যিবিলাক কাম বা আমাৰ যিবিলাক কথা বা আমাৰ যিবিলাক মানুহ, সেই মানুহৰ লগত চলি যাব লাগে। কাৰণ তুমি যিমানে দুখ কৰিবা তোমাৰ মনত সিমানে তোমাৰ, যিবিলাক তোমাৰ ধৰি লোৱা চিন্তা, এই চিন্তাটো আহিবই, লগতে তোমাৰ মানে জীৱন টো মানে এটা মানে ক'ৰবাত আন্ধাৰত গুচি যাব আৰু, তুমি কলা ন' আজিকালি ডিপ্ৰেচনত কিমান কি হয় আৰু। বা ডি অ' ডিপ্ৰেচনত থাকিলে বা ধৰি লোৱা এই যি আমি কওঁ ন' তুমি অ' মানসিক চাপ যি আছে, মানসিক চাপৰ বহুতো আজিকালি উ, আয়ুৰ্বেদিক বা তোমাৰ আজিকালি পৰো উলাইছে। তোমাৰ চাইকপেথিক ডক্টৰ বা তোমাৰ অ' সেইবিলাক ডক্টৰ আছে ন' যিবিলাক এইবিলাক অ' মানে সে কৰি দিয়ে আৰু ত' সেইটো আৰু মানে এইটো মানে ভাবিব লাগে যে আমি মানে যিমান পাৰোঁ আৰু আমি অ' যিমান পৰা আমি নিজৰ অ' নিজৰ লগতে হা, হাঁহি থাকিব লাগে বা আনন্দ দৰে অ' মানে থাকিব লাগে নহ'লে পিছলে আৰু কেতিয়া কি হৈছে গ-গ'মেই নাপাওঁ আৰু মানে।
মানে ক'ত কেতিয়া কি হৈ যায় মানে, এনেতো না-জানাই তুমি আমাৰ মানুহৰ জীৱনটো দুদিনীয়া বুলি। ত' এইয়াই আৰু মানে এইয়াৰ ক্ষেত্ৰত তুমি কি কৰিবা আৰু মানে আমি যিমান পাৰো আমাৰ যিটো অঁ লগৰবোৰৰ লগতে হওঁক বা তোমাৰ ঘৰৰ মানুহৰ লগতে হওঁক বা যিকোনো ধৰণৰ বা তোমাৰ অঁ' তোমাৰ যি আৰু তোমাৰ লগৰৰ লগত বা ধৰি লোৱা তোমাৰ পুৰণি যিবিলাক লগৰ আছে বা ধৰি লোৱা তোমাৰ অঁ' ঘৰৰ মানুহ লগতে বা অন্যানয় যিবিলাক লোক আছে তেওঁলোকৰ লগত তেনেকে হাঁহি ইতাল কৰি থাকিব লাগে আৰু জীৱন। জিৱনটোনো কি আৰু আজি আছো কালি নাই, সেইয়াই আৰু কি ক'ম আৰু ইয়াতকে আৰু। মানে তুমি যিমান পাৰা আৰু হাঁহি কিতাল কৰি থাকিব লাগে আৰু, সেইটোৱে আৰু মই ভাবো আৰু, কাৰণ কাৰণ আমি যদি নিজৰ যি জীৱন সেই জৱনটো যেন সহজ ভাৱে লওঁ ন তেতিয়া সকলোবোৰ মানে সহজ হৈ যায় আৰু। আৰু আমি যিমানে জীৱনটোক আমি কঠ কঠিন ভাৱে ল'ব খোজো ত' সিমানে জীৱনটো আমাৰ কাৰণে কঠিন হৈ যায় থাকিব। এইয়াই আৰু বাকী পিছে তোমাৰ মানে এই যিটো আমাৰ সুখী বা এই যিটো আমাৰ কি বুলি কয় এইটো মানে হা হাঁহি থকাৰ যিটো অঁ' মানে যিটো এই বৰ্তমান সময়ত যিটো অঁ' ইয়াৰ হাৰ কমি গৈছে মানে তুমি জানাই জেঞ্চিৰ মানে মানে দেখা যায় আৰু মানে বহুতো চাই বা বিজ্ঞানীয়ে কৈছে যে যিটো আমাৰ এইটো যুগৰ যিটো মানুহ মানে আমাৰ বয়সৰ যিবিলাক মানুহ সেইবিলাকৰ বোলে মানে বেছিভাগ মানে সংখ্যা আৰু বেছিভাগ সংখ্যাই বোলে এইবিলাক ডিপ্ৰেশ্যন বা মানসিক চাপত থাকে। এইটো অঁ' কিয় হৈছে বুলি ভাবা তুমি বা ইয়াৰ কাৰণ কি বুলি ভাবা তুমি? মানে এই যিটো অঁ দিনক দিনে যিটো অঁ' মানে কি ক'লাটো আমাৰ যিটো মানসিক চাপ আৰু বৰ্তমান যিটো আমাৰ যুগ মানে আমাৰ বয়সৰ যুগ আৰু ক'বলৈ গ'লে এতিয়া জেনজিৰ কথাই ক'লো এই জেনজিৰ যিটো মানসিক চাপ। সেই মানসিক চাপটো দিনক দিনে কিয় বাঢ়িছে তুমি কবা নেকি কিবা ইয়াৰ ওপৰত? বা তুমি ইয়াৰ ওপৰত কিবা মানে জানা নেকি অলপ চলপ মতামত তোমাৰ এনে অলপ জানিব পাৰিম নে?
উমঁ' হয় হয় নিশ্চয়, জেন জিৰ মানসিক চাপ বাধাৰ প্ৰধান কাৰণ হ'ল মই ভাবো আজিৰ যুগৰ যি মানে আহ' মানে আধুনিকতা আৰু তেওঁলোকৰ যি জীৱনশৈলী। এই কাৰণেই মানে তোমাৰ যেনজিৰ মানে মানসিক চাপত বৃদ্ধি পাইছে। আৰু তোমাৰ আজিৰ মই ভাবো আজিৰ যুগত বহুতো এনেকুৱা মানে আহ' মানে লোক আছে যিসকলে তোমাৰ একো তোমাৰ ব্যায়াম চিয়াম নকৰে। তাৰ ফলত মানে তোমাৰ বহুতৰ মানে মানসিক চাপ বৃদ্ধি পায়। তোমাৰ মোবাইল আৰু ইণ্টাৰনেট তত তেওঁলোকে ধৰা ৰাতিলৈকে তেওঁলোকে অনলাইন থাকে, ৰাতি তেওঁ তাৰ ফলত তেওঁলোকৰ যিটো শুৱাৰ মানে যিটো মানে সময় সেইখিনি সময়ো তেওঁলোকে মোবাইলতে কটায়। আৰু তোমাৰ ৰাতিপুৱা উঠোঁতে দেৰি কৰে। ত' এইবোৰ কাৰণত মানে মই ভাবো মান মানসিক দিশটো তেওঁলোকৰ মানে কমজোৰ হৈ পৰিছে আৰু তুমি মনতে, তুমি যদি লক্ষ্য কৰিছা আমি যিমানে ডাঙৰ হৈ আহো আমাৰ সিমানে মানে সুখী হোৱা কাৰণবোৰ কম হৈ আহে। ধৰা আগতে আমি যেতিয়া সৰু আছিলো। সৰু থাকোতে ধৰা কোনোবা যদি আমাৰ সম্পৰ্কৰ মানুহ আহে, পৰিয়ালৰ মানুহ আহে বা মামাহঁতে আহিলে, মামি মানে মামাহঁতে আহিলে বা এনেকুৱা খুৰাহঁতে আহিলে আমি মানে বহুত মানে আমি মানে আমাৰ মানে আনন্দত থাকো মানে আমি মানে যে আহিব কেতিয়া আহিব কেতিয়া আহিব এনেকুৱা লাগি থাকে। কোনোবা যদি সম্পৰ্কৰ মানুহ আহে, ধৰা আৰু আমাৰ যদি আক মানে যিবোৰ সম্পৰ্ক মানে আমাৰ দাদা ভাই আছে। সি সেইসকললে যদি আহে, সিহঁতৰ লগ খেলিব পাৰো। আমি এনেকে এনেকে ভাবিবেলাই আমাৰ বহুতো সুখী হয়। কিন্তু ডাঙৰ হোৱাৰ লগে-লগে সেইটো যেন ক'ৰবাত কমি যায়। সউ আগ-আগতে কিবা এটা উৎসৱ আহিলে, যেনেকে বিহু হওক বা দূৰ্গা পূজা হওক এইবোৰ উৎসৱ আহিলে মানে একদম আনন্দত থাকো দে মানে আৰু তোমাৰ দেৱালী আহিলে। আগতে দেবালিত যিহেতু আমি ফটকা ফুটাইছিলো। ত', সেইবোৰ মানে উৎসৱ এতিয়া তুমি চাবা সেইবোৰ উৎসৱ আহিলে। এতিয়া ইমান এটা মানে মানুহ সুখী নহয়। ইমান এটা মানে মানুহ মানে আহিছে-আহিছে আৰু মানে আহিলে পালন কৰিম ঠিক তেনেকুৱা টাইপৰ মানে, কিন্তু সৰুতে যিটো মানে উৎসাহ আছিল। সেইটো মজাই বেলেগ। মানে এমাহ মান আগৰ পৰাই মানে একদম মানে তোমাৰ এই উৎসৱৰ মানে যিটো মানে হেৰি আনন্দি মানে লাগি থাকে। অ, কেতিয়া আহিব। কেতিয়া আহিব। এনেকুৱা লাগি থাকে। কিন্তু এতিয়া যেন সেইটো নোহোৱা হৈ গৈছে। আৰু তাৰোপৰি মই যিখিনি কলোৱে যে মোবাইল আৰু ইণ্টাৰনেট এইটো এক মই প্ৰধান কাৰণ বুলি ক'ম। ই মোবাইল চলোৱাৰ কাৰণে বহুতো মানুহ দিপ পেচনত পৰে। আৰু মোবাইলৰে তোমাৰ যিহেতু অ, মানে মানুহৰ গোটেই জীৱনশৈলীটো সলনি কৰি দিব পাৰে। ত', সেইকাৰণে এইবোৰ মানে তেওঁ তেওঁলোকে যদি মানে তোমাৰ এইবোৰ চলোৱাৰ লগতে ব্যায়াম কৰে, আৰু পুষ্টিকৰ খাদ্য এইবোৰ খাই লগতে যদি আহ তেওঁলোকে মোবাইলৰ পৰিমণটো অলপ কমকে চলাই। আৰু সুখী হবলৈ লাগে, মানে প্ৰতিটো কথা ধৰি থাকিব নালাগে। খং খং ঈৰ্ষা এইবোৰ কৰিব নালাগে। এইবোৰ কম কৰিব লাগে। তেতিয়া হয়তো তেওঁলোক মানে জীৱনত সুখী হ'ব আৰু এতিয়া তাকে
অ', অ, অ, বাৰু হ'ব দিয়া এটা আজি নহলে। এই মোৰ কিবা এটা কাম ওলালে আৰু হ'ব দিয়া।
অ', দিয়া। দিয়া। দিয়া।